এই যে তুমি কথাটো ক'লা ইমান চালো মানে সেইটোকে।
অ' মো চালো আছে, মোৰও আছে।
কেনে
ভালেই আৰু বেয়া নহয়।
নতুনতটোত এইট আহিছে।
অ' মোৰ তাত এইটটিন।
এটিন ত মানে তোমাৰ শেষ হ'ব হ'ল যে।
অ' শেষে হৈছে আৰু।
অ' মোৰ মানে লাহে লাহে আহিব আৰু উম। তোমাৰ তোমাৰ এনে ধৰ চাব গ'লে কিমান মান আছে তোমাৰ হিচাপত।
আৰু আৰু ন দছ মিনিট।
হয়নাই।
অ'
এই বঢ়িয়া।
আৰু অথনি এতিয়া তোমাল লগত হ'ল আৰু এইটো হ'লে চাগে শেষ হ'ব। নহবা আৰু এটা এট মান যাব পাৰে। মানে মই আজিৰ ভিতৰত ক্লিয়াৰ কৰিম বুলি ভাবি আছো আৰু। আজি এইটো ক্লিয়াৰ ক্লিয়াৰ কৰি দিম। মানে তোমাৰ আৰু আৰু কেইটামান একচেপ্ট কৰিব বাকী আছে।
ত মই এটা বস্তু চাইছো গ'ম পাইছা। মানে টাইমটো দেখা খাইছে কিমানটো টাইম লৈছে একচেপ্ট ৰিজেক্ট একো দেখুওৱা নাই।
মোৰ চেম একোপা আহি আছে। পেমেন্টো নাই মোৰ তাতো মোৰ তাতো একোপা আহি আ চৰ হোৱা নাই, মোৰ তাতো আহি আছে। মোৰ তাতো আহি আছে, মই ৰিফেচ্ মাৰিছো অহা নাই, মোৰ সেইখিনি হৈ গ'লে মোৰ সেইখিনি হৈ গ'লে। দুই ধুনীয়াকে হৈ যায়।
গ'ম পালোঁ, গ'ম পালোঁ।
শ্ব' কৰা নাই মোৰ তাতো সেইখিনি হ'লেই মোৰ দুই হৈ যায়, সেইখিনি কাউণ নাই কৰা যে।
ৰাইট, ৰাইট, ৰাইট।
সেইকাৰণে হৈছে এনেকুৱা।
অ' তেনেকুৱা হ'লে মোৰয়ো অলপ আহিব ঐ।
অ' আহিবতো।
অ'
কাৰণ সেয়া-সেয়াটো কাউণ্ট হোৱা নাই ন, যিমান হ'লেও, শ্বয়ে হোৱা নাই যিহেতু। আজিৰ ভিতৰত আহি যা আহি যাব লাগে চাগে।
জানো কি বা কৰে, আজি তোমাৰ কি মঙ্গলবাৰ ন'?
আজি বুধ অ', মঙলবাৰ, কালিলে বুধ
মঙলবাৰ কাইলৈ বুধবাৰ, ৱেডছ
কাইলৈ সিহঁতৰ দহা, পৰহিলে হেৰি, বাচিছো আৰু।
কাইলৈ দহা নেকি?
অ', পৰহিলে শ্ৰাদ্ধ বাচিছো।
এই পাৰিবা আৰু, এনেকেই গুচি গ'ল আৰু ন', কথা পাতোতে পাতোতেই।
পাতোতে পাতোতেই
তিনি চাৰিদিন কোনফালে গুচি গ'ল গমেই নাপালো ন'?
পাতোতে পাতোতে একাউণ্টটো শেষ হ'ল। প্লাছ এইটো এইটোও শেষ হ'ব। অ'।
এতিয়া ভালেই, লেঠাটো মৰি আছে তোমাৰ।
হয় দিয়া, চবফালে সমানে গৈ আছে আৰু উম, তেনেকেই গৈ আছে আৰু।
ঠিকেই আছে, বাকী কি আজি টাউন যাবা বোলে তুমি।
যাম বুলি ভাবিছো, এতিয়া বতৰ দেখোন ডাৱৰীয়া, বৰষুণে দিয়ে নেকি ঠিক নাই কি কৰো।
পাৰা, বতৰ চতৰ চাই পেলাই যাবা, গ'লে নহ'লে আকৌ বৰষুণ দিলে আকৌ ভিজিবা বেমাৰ হ'ব।
তাকে অ', অ'।
পৰিৱেশটো চাই পেলাই ওলাবা ঘৰৰ পৰা, গম পাইছা নাই।
অথনি অকনমান ভিজিলোৱেই আহোঁতে, সেইফালে বৰষুণে দিছিলে আমি আহোঁতে। অকমান ভিজিলোৱে, বাকী এইফালেতো আমাৰ বৰষুণ পেলোৱাই নাই বাৰু, দিব নেকি আজি বুজিছা।
উম, মোৰ মতে আজি অকমান বতৰটো ভাল কৰিছে কিন্তু ন'।
মানে এইকেইদিন ৰ'দ দিলেতো, এই কেইদিনমান কণ্টিনিউ বৰষুণে মাৰে নেকি ঠিক নাই হয়নে, মাৰিব লাগে অ', নাই মানুহৰ পানীও নাই দিয়াচোন। শুকাই আহিছে পথাৰত।
মানে কি জানা, এই অলপ অলপ বৰষুণত মানে এই ৰ'দটোৱে কামত নিদিয়ে।
নিদিয়ে নিদিয়ে।
প্ৰায় দুদিন যদি লাগাতাৰ বৰষুণ দিয়ে, তেতিয়া অকণমান ঠাণ্ডাৰ এটা প্ৰভাৱ পেলাব। প্লাছ তোমাৰ পথাৰত পানী হ'ব।
অ', অ', সেইটো হয়।
গম পাইছা নে, এনেই কিন্তু তোমাৰ সেই অলপ অলপ যে হয় ৰাতিপুৱা যে বৰষুণডাল দিয়ে
অ', এ কাম নাই, একো কাম নাই যিকণ পৰিলে, সেইকন তোমাৰ আকৌ লৈয়ে গ'ল লগতে, কি-কিনো তোমাৰ লাভ হ'ল
হয়নে, একোতো লাভ নাই না।
এই মানুহবিলাকৰ বৰ কষ্ট হয় ন', এই যে পথাৰ বিলাকত এই সময়তেটো ধান চানৰ চিজনটো ন'।
এইকণতে এনেকুৱাতে যদি বতৰ বেয়া হয়, খৰাং মাৰে কেনেকুৱা অৱস্থা হ'ব মানুহৰ। এইকেইদিনৰ ওপৰত ভিত্তি কৰি গোটেই বছৰটো চলিব আৰু। বোলে ধান বোলে এইবাৰ প্ৰডাকশ্যন নাই, চাউলৰ দাম বাঢ়ি গ'ল, মৰিলা আৰু।
শেষ আৰু।
ধেমালি নেকি, চাউলৰ দামটো অকমান হেভি আছে বুলিহে।
এই ব-এই বস্তুটো মানে কেনেকুৱা গম পাইছা নাই, অকল কৃষক বিলাক নমৰে, চব মৰিব। একফালৰ পৰা, যেতিয়া তোমাৰ উৎপাদনেই নহ'ব
অ'।
বাহিৰৰ পৰা যেতিয়া কিনি আনিব লাগিব
কিমান দাম হ'ব চাউল আমি আমাৰ আমাক চাউল কম কম লাগে নেকি। এখন ঘৰতে সেইসোপা যদি ডেইলি যদি কিনিব লাগে তুমি পাগল হৈ যা যা যাব লাগিব।
আমাৰ মানে কি জানা তোমাৰ মোটামুটি এটা হিচাপ মাৰিলোঁ চাৰিটা যদি ঘৰত মানুহ থাকে খুব সম্ভৱ তোমাৰ বিছ মন মান ধান লাগে চাগে। ধান হিচাপত দেই, বছৰটোত।
লাগিব লাগিব।
আৰু বিছ মোন হলে মানে তোমাৰ কিমান হব বিছ মোনৰ তোমাৰ আধা দছ মোন।
দছ মুন।
দছ মুনত তোমাৰ কিমান থাকিব চাৰিশ কেজি।
চাৰিশ কেজি।
চল্লিছ কেজি কে। চাৰিশ কেজি তোমাৰ চাউল লাগে গোটেই বছৰটোত।
বা ধেমালি নেকি।
উম, আৰু হয়ো দিয়া চাৰিশ কেজি লাগিবই তিনিশ পয়ষষ্ঠি দিন।
উম।
হয়নে নহয়?
ধেমালি নহয়।
অলপ অলপতো বেছি যায়েই।
যায় যায়।
আলহী আহিল কিবা আহিল।
ধেমালি নহয় কিন্তু।
ধেমালি নহয় এইটো চাব গলে, কাক টুকুৰ টুকুৰ মেছেজ দি আছা?
এই গোট গুতিকে মেছেজটা দি আছিলো, নাই নাই।
হেৰি নাই?
নাই মানে দাটাটো অন আছে, মেছেজ চোৱা নাই।
অ', অ'
দাটা অন আছে। বাকী নাই কনটেকট নোহোৱা হৈছে আৰু আগৰ এ হেৰি এটা নাই কমপ্লিট হ'ল তাৰপিছত আৰু এটা এইটো যে বিশ্বনাথ চাৰিআলিতো এইটো আজি বোলে বেমাৰ? নাই এতিয়া কন্টেক্ট বিলাক অ' কণ্টেক্ট বিলাক নোহোৱা হৈছে লাহে লাহে।
কি বেমাৰে পালে আকৌ?
এ, গোপ এই হেৰিত পালে মোক নাম্বাৰ দুটা মান দিবাচোন।
ক'ত?
আগে তুমি এনেকে যদি কথা পতা তে কেনেকা কথা পতা নাম্বাৰ পালে মোক দিবা।
স্ক্ৰীনশ্বট মাৰি দি দিম দিয়া তোমাক, গ্ৰুপ ডালৰ পৰা।
দুজনীমান ছোৱালী পতাই পেলাও।
হে, সঁচা নেকি?
পটাই লওঁ।
নাই তোমাক স্ক্ৰীণশ্বটডাল মাৰি অ' স্ক্ৰীণশ্বটডাল মাৰি পেলাই তোমাক দি দিম দিয়া।
অ' আছে কাইলৈ ৰখা কামে চলিব নেকি, কাম চলিলে মোৰ বাহ পৰিব আৰু।
কালি বা চলাৰ কি তুবা চলিছে নে কাম?
এ, পাৰ পাৰ্কো পায়ন মৰা কথা কৈ আছে এ, চলিব এসপ্তাহ মান। তাৰপৰা একো নাই বাৰু এ, কামোৰ পৰিব আৰু। পকা খুটা, পকা খুটা।
পকা।
ছটা পকা খুটা হেৰি কৰি ফিক্স কৰি নদীত পেলায়।
হা
অ।
এই হেৰি নিচিনা নেকি? তোমাৰ এই যে আমাৰ পুঠিমাৰি যে চাপৰি লৈ গ'লে
সেইটো সেইটো অ সেইটো।
অ সেইটোকে কৈ নেকি পৰ্কুপাইন বুলি?
সে সেইটোকে কয় পাৰকুপাইণ, প্ৰথমতেতো মই দেখি পেলাই বুজাং কি হ'ব পকা খুটা পেলায় থৈছে নদীত, একো বুজি পোৱা নাই পিছত ইয়াত আহোঁতে সোমাওঁতেহে গম পাইছোঁ আৰু যে, অ এইটোহে বস্তু।
তাতেই সিয়েমানে ৰখাই থয় নেকি ন?
সিয়ে মানে নদীৰ সোতটো ভাঙি দিব পাৰে, চেঞ্জ কৰি দিব পাৰে।
উম উম
খুন্দিয়াই খুন্দিয়াই মানে হেৰি কৰি যায়টো। আগতে ভাবো এইডাল কি বস্ত পৰি আছে।
উম। এই হেৰিত দেখিছা চিনেমা বিলাকত বা এনেও, এই যে মুম্বাইত যে আছে।
অ অ অ এই সাগৰৰ পাৰত যে।
এই যে ঢৌৰ কাৰণে যে ৰক্ষা ৰক্ষা কৰিবলৈ যে বস্তু বিলাক পেলাই থয়, এই কেতিয়াবা কেতিয়াবা তুমি এনেও তুমি মোবাইলত দেখিছা, কেনেকে কেনেকে কাম কৰে যে বস্তু বিলাকে।
উম উম। হয় দিয়া, ধেৰ মানুহ কিন্তু বাচিবৰ কাৰণে কি কি উপায় নোলিয়াই আৰু ন? বা মানুহ জীয়াই থাকিবলৈ দেখিছা। প্ৰকৃতিয়ে নিদিয়ে মানুহো নেৰে, প্ৰকৃতিয়ে নিদিয়ে মানুহো নেৰে, থাকিমেই আমি।
সঁচাকে এদিন এনেকুৱাকে ধৰিব সেইদিনাখন একমাত্ৰ একমাত্ৰ প্ৰকৃতি থাকি যাব মানুহ মৰি যাব।
হ'ব ৰখা বেছি বছৰ নাই আৰু পঞ্চাশ বছৰ পিছত চাগে মানুহেই নাথাকিব নেকি পৃথিৱীখনত মোৰ সন্দেহে হয়।
এইডাল গৰমত মানুহ থাকিব পাৰিব নেকি?
বা কণ্টিনুৱাছ বাঢ়ি আছে, এই পাঁচ বছৰত কণ্টিনিউ বাঢ়ি আছে।
তুমি বাৰু এচিয়ে লগালা, তুমি পঞ্চাছ বছৰ পিছত মই ধৰি ললোঁ প্ৰত্যেক প্ৰত্যেক খন ঘৰত এ চি হুম। যেতিয়া প্ৰত্যেক খন ঘৰত এ চি লগাব, বাহিৰৰ হেৰিতো কেনেকুৱা হ'ব
এই মানে মানুহ ওলাব নোৱাৰা হ'ব, গা জ্বলি ৰঙা পৰি যাব।
অইন একো নাই, মই ভা মই ভাবি ললো তোমাৰ ঘৰতো এ চি অফিচতো এ চি তোমাৰ গাড়ীতো এ চি।
অ।
তেওতো তুমি বাহিৰলৈ যাব লগা হ'বই নহয় যিকোনো কাৰণত। তইতো এচিডাল গাত বান্ধি দিব নোৱাৰা।
অ।
তেতিয়া কি অৱস্থা হ'ব মানুহৰ?
নাই মানুহে এইবিলাক এ চি চে চি লোৱা কাৰণে তো এইবিলাক গৰমতো বি বৃদ্ধি হৈছে। এনেতো এনেতো নাবাঢ়ে নহয়।
এতিয়া তোমাক ভিতৰত ঠাণ্ডা দি আছে, বাহিৰলৈ বাহিৰলৈ গৰম হাৱাডল মাৰি আছে।
কিমান গৰম হৈছে জানা, কিছুমান যে তোমাৰ যে ডাঙৰ ডাঙৰ এপাৰ্টমেণ্টত গোটেই এ চি।
উম উম।
থাকিব নোৱাৰে গৰমত।
নোৱাৰা নোৱাৰা নোৱাৰা।
বা ধেমালি নেকি কম কম এ হেৰি হৈছে এই সোপা।
ইচ টাউন বিলাকত এনেই গৰমতো বেছি নহয়তো।
এনেইতো অ' ধেমালি নহয়।
তুমি এনেই ফিল কৰিছা নাই নাজানো ঠাণ্ডা দিনত বেছিকে গ'ম পাই দেই। আমাৰ ইয়াৰ পৰা টাউনলৈ যাবা ইয়াত ঠাণ্ডাতটো বেছি টাউনত কমি যায়গৈ।
ইয়াত তোমাৰ গা চা সি সিয়াই যাব হা। টাউনৰ মাজত টাউনৰ মাজত সোমাবা বা ঠাণ্ডাতো ইমান নাই কমি গ'ল।
তাৰ পিছত তুমি টাউন পৰা আকৌ তুমি ঘূৰি আহিবা ৰিটাৰ্ণ তুমি দেখি কিবা তাৰ পৰা অলপমান গৰম গৰম গৰম গৰম অনুভৱ হয় ঠাণ্ডা ঠাণ্ডা আহি আহি এইফালে বহুত বেছি ঠাণ্ডা হৈ যায়।
তুমি একদম হাড় কবত ঠাণ্ডা পাই যায়।
অ' তেতিয়া গ'ম পাই যে য়েছ গছৰ গছৰ পৰিমণৰ কাৰণেই প্লেছ ঠাণ্ডাতো আছে।
ঠাণ্ডাতো আছে অ' হয়, দিয়া দিনকাল বিলাক বৰ বেয়া লৈ গৈছে আৰু ঐ বেছি। আমি জীয়াই নাথাকিম নেকি আমিও বুঢ়া হ'ম পৃথিবীখনো ধ্বংস হব নেকি?
আগৰ মানুহ জীয়াই আছিল এশ বছৰ।
অ' এতিয়াতো আৰু ষাঠি বছৰ পঞ্চাশ, পাচপন্ন এতিয়া।
এতিয়া, এতিয়া যদি তুমি পঞ্চাছো জীয়ালা তুমি ভাবিলোৱা যে বহুত ডাঙৰ কথা। পঞ্চাছ বছৰে জীওৱা মানুহে লাইফটো পাই গয়। অ' হয় দিয়া আমি যে ইমান যে আমি যে ইমান যে চিন্তা কৰি থাকো।
অ'
বিশ, বাইশ বছৰলৈকে তোমাৰ পঢ়া।
অ'
তাৰ পিছত তুমি কেৰিয়াৰৰ চিন্তাত সোমালা।
অ'
ত্ৰিশলৈকে তুমি বিয়া পাতিলা, বিয়া পাতি আকৌ তুমি ধৰ ছোৱালী এজনী আনি তাৰপাছত আকৌ ধৰ তোমাৰ পোৱালি হ'ল। কিবা হ'ল, তাৰ পাছত ধৰা পঞ্চাশ বছৰ মৰিয়ে গ'লা।
আহ, অহ' একো নাই। মানুহৰ জীৱনত একো নাই।
একো নাই।
একো নাই, এনেই বিৰাট এনেই আমি। ধেমালি কৰিব আহিলো পৃথিৱীখনত।
অ' কেতিয়াবা জানো ভবা হয়, সেই আমাৰ ইমান টকা পইচা। সম্পত্তি আছে, পঞ্চাশ বছৰ পিছত কলৈ নিবা তুমি এইখোপা।
একো নাই ইয়াতে থৈ যাব লাগিব। এনেকেই থাকি যাব একো নাই।
হয় দিয়া। তাক মানে বুজাই বুজাইহে বুজিব আৰু ঐ।
মানে নহয় জীয়াই থাকিবৰ কাৰণে টকা লাগে ন থাকিবৰ কাৰণে টকা লাগে যে।
মানে তুমি যি কেইদিন তুমি যি কেইদিন তুমি যে জীয়াই আছা। হেইটো মানে তুমি এনঞ্জয় কৰি জীয়াব পাৰিবা।
অ' পাৰি কিছুমান মানুহ আছে। তোমাৰ একে টকা সোপা ঘটিব নাখাই নবৈ সাঁচি থ'ব। কি কৰিব কাৰণে
নাজানো, নাজানো, নাজানো। তুমি টকা ঘটিছা, চাপজ মই কথাটো কৈছো, তুমি টকা ঘটিছা তুমি এটাই লাইফ পাইছা, তুমি সেই লাইফটোত যদি এনঞ্জয় নকৰা। হয়নে, পাছত তুমি সেই লাইফটো মৰিলে। যদি পাবা নেকি, আকৌ ন নাপাও আৰু
মোৰ মতে মৰাৰ পিছত একোৱে নাই আৰু, এইবিলাক বেলেগ জনম চনম পিছৰ কথা নহয় মোৰ মতে
মোৰ মতেও কিন্তু দেই
এবাৰ তুমি চকু মুদিলা মানে, চেষ তোমাৰ
সেক চব ঠিক এবাৰ মানে কি ভগৱানে তোমাৰ জীৱনটো দি পঠায় আৰু এইটো এবাৰেই আৰু, অ', চাই আহ যা পৃথিৱীখন কেনেকুৱা তোৰ তোমাক এইবিলাক বাৰে বাৰে এইবিলাক কৰি থাকিব
হেই একো নাই কিছুমান মানুহ তাকে ভাবো একে কোটি কোটি টকা নাখায় নবই গোটাই কিডালনো হয় মই বুজি নাপাওঁ অ সাঁচিছে আৰু, বেলে বেলেগক ধৰা দহ টকাটা দিব টান পাই, কিন্তু সাঁচিছে কি হব সেইপ
এ নামি